হাই কওকচোন।
হয় নমস্কাৰ।
নমস্কাৰ
অ', খোৱা বোৱা হ'লনে?
বাকী খোৱা বোৱা হ'ল বাৰু বাকী আপোনাৰ কওকচোন দুপৰীয়া হ'ল নহয় খোৱা বোৱা হ'লনে?
নাই দুপৰীয়াটো এতিয়ালৈকে খোৱা নাই বাৰু ৰাতিপুৱা ভাত খাই মেলি উম, ৰাতিপুৱা ভাত খোৱা টাইম হ'ল বাৰু।
হয়।
হয়, এতিয়া দুপৰীয়া বনাইহে আছে।
ৰাতিপুৱা ভাত কিহেৰে খোৱা হল বাৰু?
ৰাতিপুৱা এই পঁইতা ভাত কালি ৰাতিয়ে পানীত দি থোৱা আছিলে ভাতখিনি মানে ভাত অলপ বাঢ়িলে কালি ৰাতি তে, সেইটো কাৰণে পইতা ভাত কৰি থ'লোঁ আৰু। ৰাতিপুৱা কেঁচা পিঁয়াজ লগত এই শিঙৰা মাছ লাগিছিলে। শিঙৰা মাছ পুৰিলোঁ আৰু আলু মানে গুটি আলু ভাজিলোঁ সেয়াই আৰু
হয়, আপুনি পইতা ভাত বুলি, বাকী খোৱা হ'ল বাৰু। আপুনি পইতা ভাত বুলি কওঁতে মোৰ মুখত পানী আহি গৈছে কিয়নো এতিয়া গৰম দিন যিহেতু্। গৰম দিনত কালি ৰাতি ৰাতিৰ পঁইতা ভাত নিমখ তেল জলকীয়া দি লগত খাৰলি অকণ হ'লে আৰুটো ভাল হয়। আৰু
এই খাৰলিতকৈও বেছি যদি খৰিচা পোৱা যায় তেতিয়াতো আৰু ভাল আৰু, হয়। অকণমান পুৰণা খৰিচাটো হ'ব লাগে, যোনটো আমি গৌতমৰ যোনটো উচ্চ শিক্ষাৰ উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ ফলাফলত যোনটো আপোনাৰ খানা আয়োজন কৰিছিলে
হয়।
হয় তাত মানে যোনটো খৰিচা উলিয়াইছিলে সেই খৰিচাটো, অ' সেই খৰিচাটো হ'লে মানে চিটো অলপ বেলেগ হয়।
হয় হয়, ঠিকে কৈছে বাৰু আপুনি।
অ' ৰাতিপুৱা ভাত কিহেৰে খালে?
ৰাতিপুৱাৰ ভাত আপোনাৰ কি বুলি ক'ম আৰু এই তেনেকৈ একো নাই, উ, দালি ভাজি। এনেকেই আৰু। এতিয়া ধৰক পাচলি নাইকিয়া দিম।
হয়।
এনেকুৱা দিনতোৰ ধৰ অকণ প্ৰব্লেম হয় ন' এইিলাক পাচলি টাচলি নাথাকিলে আপোনাৰ দালি ভাত। দিয়া আৰু এনেকেই খোৱা হয় আৰু।
হয়, মোৰ মানে আপোনাৰ ৰঙালাও চাৰিজোপ মান ৰুইছিলোঁ। কিন্তু আপোনাৰ এই নেৰা নেপেৰা বৰষুণৰ ফলত মানে মাৰি পেলালে বানপানী আহি।
হয় হয়, এই চিজনটো বহুত বেয়া ছিজন খেতি বাতিৰ কাৰণে। বিশেষকৈ আপোনালোকৰ আপোনালোকৰ নৈ নৈপৰীয়া অঞ্চল থাকিলে সেইকাৰণে বেছি হয়, আমাৰফালে ইমান প্ৰভাৱ নপৰে।
নহয়, এই আমাৰ দাঁতিকাষৰীয়া অঞ্চল যে সেইদিনা মানে আপোনাৰ নেৰানেপেৰা বৰষু কোন আগদিনা মই দেখিছোঁ আপোনাৰ ৰঙালাও দুটা লাগি আছে। ৰাতি মানে নেৰা নেপেৰা বৰষুণ দিলে, মই বোলো কাইলৈ পানী হ'ব সোনকালে গৈ ৰঙালাও দুটা ছিঙি আনিমগে। আপোনাৰ গৈ পাই দেখোঁ কেৱল ৰঙালাও গুড়িডালহে আছে মানে, ৰঙালাও নাই, গছজোপাও নাই।
অ' হয়টো পানী উটাই লৈ গ'ল ছাগিল।
হয় হয়, পানীয়ে উটুৱাই লৈ গ'ল চব। সেয়াই আৰু পৰিস্থিতি। বাকী হয় হয়। খেতি বাতিত নামিছেনে?
খেতি বাতি নমা তেনেকৈ হোৱা নাই, মই কঠীয়া ডাঙৰ হোৱাই নাই মানে আপোনাৰ হাল প্ৰথম চাহ বোৱাত হৈছে, বাকী আৰম্ভ কৰিব লাগিব লাহে ধিৰে।
নহয়, আপুনি এনে খেতি বাতিবোৰ আপুনিয়ে কৰেনে নে বা আপোনাৰ ঘৰৰ মানুহে কৰে? কেনেকে দৰে কৰে খেতিটো?
আমাৰ আপোনাৰ কি বুলি ক'ম, ঘৰৰ মানুহে বুলিয়েই ক'ব লাগিব কাৰণ যিহেতু আমাৰ নিজৰ মাটিয়ে, আধি তেনেকে লোৱা নহয়।
নহয়।
পাঁচ বিঘামান মাটি আছে নিজৰে, সেই নিজৰ মাটিখিনিয়ে হাতে পাতে লাগি মেলি কৰা হয় আৰু।
হয় হয়। আমাৰ খেতিটো মানে সম্পূৰ্ণৰূপে মই নিজাববীয়াকে কৰোঁ, মই অকলশৰে কৰোঁ।
হয়।
হয়, আপোনাৰ যোনটো পৰম্পৰাগত পৌৰাণিক পদ্ধতি, আপোনাৰ গৰুৰে হাল বায় আপোনাৰ বলদ এহাল পুহিছোঁ, বয়স হৈছে। ছে আৰু সিহঁতৰ এতিয়া ছদাত মান হৈছে।
হয়।
হ'লেও আপোনাৰ যায় আৰু যিমানটো পাৰোঁ চহাইছোঁ, চহাই আপোনাৰ অহা কালিলৈ পৰা ৰুবলৈ যাম আৰু।
ঠিকে আছে। বিশেষকৈ এতিয়া ধৰক আগৰ যিটো উম, কৃষি পদ্ধতি সেইটো বেছি অৱলম্বন কৰিলে বেছি ভাল হয় কিয়নো আজিকালি ট্ৰেক্টৰ বা পাৱাৰ টিলাৰ চহালে মাটিৰ গুণাগুণটো নাইকিয়া হয় বুলি শুনিছোঁ আমি।
হয় হয় এইটো আপুনি একদম ঠিক কথা কৈছে। মোৰ মাটিত মানে আপোনাৰ বহু কুইণ্টেল ধান ওলায় আগতে, যেতিয়ালৈকে মই খেতি আপোনাৰ এই পৰম্পৰাগত পদ্ধতিবোৰে কৰি আছিলোঁ। গৰুৰে হাল বায় কিন্তু যোৱা বৰ্ষটোত মানে মই ট্ৰেক্টৰ লগালোঁ, ট্ৰেক্টৰ লগাই ভালকে ফলপ্ৰসূ নহ'লো আপোনাৰ। ইমান ধান নাপালেও, সেইবাবে আকৌ এইবাৰ পুনৰ গৰুত ধৰিছোঁ, গৰুৰে হাল বোৱাত।
হয় ঠিকেই আছে আময়ো আগতে ধৰক পৰম্পৰাগত কৃষি পদ্ধতি কৰিছিলোঁ কিন্তু এতিয়া ট্ৰেক্টৰ লগাবলৈ চোঁ কৃষি ইমান ভাল হোৱা নাই আগৰ তুলনাত
অ হয় হয় যাৰ ফল মানে এইবিলাক কৃষিৰ গুণউনটো আপোনাৰ কৰে ন
আপুনি বাকী খেতিত নামিছে নাই
হয় হয় বাকী আপোনাৰ ঘৰত এতিয়া কোন কোন আছে
অ মোৰ ঘৰত আপোনাৰ মা দেউতা আছে মই তাৰপিছত আপোনাৰ ভাইটি বাকী আৰু ভণ্টি এজনী সৰু আছে বাকী আৰু মইয়ে ডাঙৰ আৰু ঘৰৰ ভিতৰত
হয়, হয় আপোনাৰ উম আপোনাৰ যোনজন ভাতৃ তেখেতে শুনি শুনা পোৱা মতে মাজতে তেখেতৰ বিয়া বাৰু কথা কথা ওলাইছিল বোলে কিবা ভাবিছে নেকি এই সন্দৰ্ভত
হয় ছোৱালীজনী চোৱা হৈছিল কিন্তু ছোৱালীজনীয়ে ক'লে যে আপোনাৰ বিয়া পতাৰ তাইৰ তেওঁৰ বয়স হোৱা নাই বোলে তেওঁ আৰু পঢ়িব বিছাৰে
আজিকালি নাৰীৰ মহিলা সবলীকৰণৰ দিশটো বেছি আগবাঢ়িছে সেইবাবে তেওঁৰ যিটো মন যায় তেনেকে কৰক আৰু
অ হয় বাৰু কিন্তু
অ ভাবি চাম
হয়, হয় কিন্তু যদি চাই এতিয়া তেখেতে বয়ত্ৰিশ বছৰ বয়সতো যিটো পঢ়া আপোনাৰ প্ৰতি আগ্ৰহ দেখুৱাইছে বা তেখেতৰ এতিয়াও বিয়া হোৱাৰ বয়স হোৱা নাই বুলি কৈছে মই ভাবোঁ এইটো ইমানো আপোনাৰ এটা যুক্তিসংগতৰ কথা নহয় তেখেতে হয়তো পঢ়াৰ বয়সটো প্ৰায় অতিক্ৰম কৰি আহিছে মানে ইতিমধ্যেই সেয়েহে যদি এবাৰ পাৰে মানে অলপ কম বয়সৰ বিশেষ মানে আপোনাৰ ত্ৰিছ পাৰ নোহোৱা বয়সৰ ছোৱালী এজনী চাব আপোনাৰ ভাতৃৰো যিহেতু ইমান বয়স হোৱা নাই
হয়
হয়
তেনেকুৱাই কিবা এটা কৰিব লাগিব আৰু
হয়, হয় বাকী আপোনাৰ কিবা ভাবিছে নেকি তেনেকুৱা কিবা পৰিকল্পনা আছে নেকি
নাই এতিয়ালৈকে এনেকে ভবা হোৱা নাই যিহেতু ভন আছে নিচে তলতে আমাৰ তিনিটা ল'ৰাৰ মইয়ে জ্যেষ্ঠ যিহেতু ত' ময়ো অলপ কষ্ট কৰিব লাগে যে তেওঁলোকৰ ভালদৰে দেখ ভাল কৰিব লাগিব যা আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰতে হওক যি ক্ষেত্ৰতে হওক মইয়ে তেওঁলোকৰ প্ৰয়োজন পূৰণ কৰিব লাগিব সেইবাবে মোৰ তেনেকৈ ভাবিবলৈ হোৱা নাই আৰু
হয় আপুনি, আপুনি মাজতে যোনটো মানে প্ৰতিষ্ঠানৰ আৰম্ভণি কৰিছিলে ধৰক আপুনি কাঠৰ ব্যৱসায় কৰিছিলে বহুতো কুন্দা কাঠ আপুনি সংৰক্ষণ কৰিছিলে সেই কাঠবোৰ শুনা পোৱা মতে এইবাৰ যি উজনি পানী সেই উজনি পানীয়ে চাৰি পাঁচ ডাল মান কুন্দা উটুৱাই লৈ গৈছে বুলি শুনা পাইছোঁ এইটো কিমান সঁচা বাৰু
হয় আপুনি ঠিকেই কৈছে আপোনাৰ মোৰ যিটো কাঠৰ হেৰি আছিল মেল আছিলে তাত আপোনাৰ উ কাঠৰ কুন্দা বিশষ ভালে কেইডাল সংৰক্ষণ কৰা হৈছিল তাৰে আমি ৰাতি ধৰক শুই থকা অৱস্থাত পানী অঠাৰি ভাঙি আপোনাৰ সেই মেলৰ যিখিনি। শকাহ আছিল তাৰ দুডালমান দুডালমান মানে আপোনাৰ তিনিডাল হ'ব নেকি তিনিডাল নিয়া হয় তিনিডাল উটুৱাই লৈ গ'ল। বাকী কেইডালমান এতিয়াও বৰ্তমান আছে, কিন্তু সেইটো অলপ দকল দুখ থাকিলে। কিয়নো আমি কথাটো ভালকৈ গম নাপালোঁ যে। পানী আহিব বা কিবা হ'ব সেয়াই আৰু কি। কিয় বৰ দুখ লগা কথা আপুনি এতিয়া কথাটো ম উলিয়াই দিলে কাৰণে অলপ বেয়া লাগিছে।
হয়, হয় মই এনেই শুনা পোৱা মতে মানে আপোনাৰ হাত। হাতত মানে আমাৰ যোনখিনি থলুৱা লোক তেওঁলোকে কয় মানে আপোনাৰ হাতৰ। যাদু আছে বুলি আপোনাৰ হাতৰ পৰশত সেই কুডায়ো পাণ পাই উঠে বুলি আপুনি মানে ধৰক যোনখন। ৰচনা বনাই দিছিল আমাৰ ইয়াৰ আগৰ বৰ্ষত এই ৰাসৰ ৰাসৰ বাবে। ৰাসত যি কংসৰ শয়ন কক্ষ লায় তাত আপুনি যিখন মানে উম। বিচনা প্ৰস্তুত কৰি উলিয়াই দিছিল সেই বিচনাখনত মানে। সমস্ত ৰাইজ মানে মনম হৈ গৈছিল এইবাৰো হয়তো আপোনাৰ তেনেকুৱা বহুতো মানুহ আহিছে যি আপোনাৰ পৰা এনেকুৱা। কাঠৰ বস্তু বিচাৰিছে।
হয়।
আপুনি তেওঁলোকক সময়মতে এইখিনি যোগ দিব পাৰিব নাই আপোনাৰ ওচৰত এতিয়া পৰ্যাপ্ত পৰিমাণৰ মানে এনেকুৱা কুন্দা আছে নাই বাৰু।
হয়, হয় বাৰু ঠিকে কৈছে কিন্তু আপুনি এটা কথা ক'লে যে আপোনাৰ হাতত যাদু আছে নাই সেইটো। মই নিজকে গৌৰৱ অনুভৱ নকৰো কিয়নো। মই ধৰক আপোনালোকৰ আশীৰ্বাদ ইমান খিনিত পাইছোহি। গতিকে সোই আপোনালোকৰ আশীৰ্বাদ আৰু বাকী। আমাৰ কাঠৰ গুন্দা এইবাৰ গোটা গোটোৱা হৈছে। যদি তেনেকুৱা অৰ্ডাৰ আহিছে বাৰু যিকেইটা অৰ্ডাৰ আহিছে প্ৰায় মই তেওঁলোকৰ স পূণ কৰিবলৈ চেষ্টা কৰিব পাৰিম চেষ্টা কৰিম।
হয়, হয় যিহেতু ৰা যথেষ্ট পৰিমণৰ সময় আছে আপুনি হয়তো পাৰিব এইখিনি কাম কৰিব। আৰু আপুনি হয়ত বহুতো মানুহজন। হাতৰ যাদু নাই বুলি কিন্তু আপোনাৰ হাতৰ পৰশত সেয়া মই নাপোৱা মতে। মৰি যোৱা কাঠৰ কুণ্ডায়ো মানে প্ৰাণ পায় তেনেকুৱা বহুতো কথা আপোনাক লৈ আমাৰ সমাজত। ফলিত। তাৰপ মান অ'।
হয়।
সৰিয়া। আমাৰ সাহিত্যিক আছিলে ধৰক ৰঘুনাথ চৌধুৰী তেখেত।
হয়।
তাৰপছিল।
হয়। এই সময়ৰ লগে, লগে মানুহৰ যি।